হেল্ল' হেল্ল'
অহ'
শুনিছানে?
অহ' শুনিছোঁ।
অহ' কি কৰি আছা?
নাই এতিয়া এনেই আছোঁ, এনেই ছো ৰুমতে আছোঁ।
হয়নেকি, অ' মই এনে বঢ়ি আছোঁ। য'ত চাহ তাহ খালা নে ব্ৰেকফাষ্ট
চাহ খালোঁ ব্ৰেকফাষ্ট কৰিলোঁ ৰাতি
ব্ৰেকফাষ্ট কৰিলা, বৰ্ণিং চাহ খালা অ' মই চাহ তাহ খালোঁ, মৰ্ণিং ব্ৰেকফাষ্ট কৰিলোঁ বাৰু, অ' খবৰ টোৰ ভাল?
ভাল, ভাল তোমাৰ।
হয় নেকি, এই মোৰো ভালে আছে। নহ'লে ভালে আছে বাৰু আজি আজি অলপ অ' গাড়ীৰ বিষয়ে কথা পাতোঁ দিয়া।
গাড়ীৰ
কি কোৱা উম, গাড়ীৰ বিষয়ে
গাড়ী গাড়ী বিষয়ে পা পাতিব পাৰি।
হয় নেকি, এনে তুমি কেনেকুৱা ধৰণৰ গাড়ী ভাল পোৱা? মানে কাৰ, স্কুটি তাৰপিছত বাছ কিহত মানে তুমি ভাল পোৱা বেছিকে?
হেলপক
বাইক লৈ কি ভাল পোৱা
ভাল লাগে
অ নিজাকে তোমাৰ নিজাকে বাইক চাইক আছে নেকি
ঘৰত আছে।
হয় নেকি। ঘৰত আছে নেকি আহ অ আহ শুনিছো অ ঘৰত আছে নেকি কি কি কি আছে তোমাৰ ঘৰত, কি বাইক আছে? মোৰো আছে, এখন স্কুটি আছে অ' মোৰ নিজাৰে আছে, দুখন মানে নিজাকে লৈছো। হেল্ল এখন বাইক লৈছিলো আৰু এখন স্কুটি আছে।
হয়, মোৰ মানে হেৰি আছে, তোমাৰ আমাৰ এই হয় নেকি।
কি আছে আহ কি আছে তোমাৰ?
মোৰ এই হোণ্ডদাৰ গাড়ী এখন আছে, তোমাৰ কাৰণে আৰু চুপাৰ স্প্লেণ্ডাৰ এখন আছে।
হণ্ডাৰ স্কুটি ন বাইক?
বাইক বাইক হোণ্ডাৰ বাইক।
অ হণ্ডাৰ বাইক, মোৰ এটা চুজুকী আছে টু ফিফটিৰ, আৰু সেইটো লোৱা হ'ল দুবছৰমান তিনিবছৰেই হ'ল। আৰু এটা নতুনকে লৈছিল স্কুটি তোমাৰ সেইটো ৰেজৰ্টখন লৈছোঁ মানে কিবা-কিবি বস্তু চস্তু আনিব হলে মানে বাইকত ৰেজট টু ফিফ টি টু টুৱেণ্টি ফাইভ চি চি স্কুটিখন যে আছে। ৰেজাট য়ামাহাৰ সেইখন লৈছোঁ। এতিয়া মই ভাবি আছো বাইকখন বিক্ৰী কৰিকে অহ, কি ক'লা?
য়ামাৰ, য়ামাৰ গাড়ীত ভালে হ'ল, এতিয়াতো নাপায় য়ামাৰ গাড়ী।
য়ামাহৰ গাড়ী পায় দেখোন এতিয়াও ভালেই পায়। আছিল দেখোন। আৰ ওৱান ফাইভ, অ আৰ ওৱান ফাইভ আছে তোমাৰ তোমাৰ এফ জেদ আছে, বহুত আছে। ভ, আৰ ওৱান ফাইভৰ গাড়ীবোৰ ভালে। নতুনত ভাল চলে।
তো তোমাৰ সেই, আৰু নাই আৰু আ হয়, হয়।
কোৱাচোন?
আৰ ওৱান ফাইভ তোমাৰ মানে এ অলপ শালি কিনে চলাব লাগে, মানে অলপ তোমাৰ কঁকালৰ অসুখ থকা মানে মানে।
হাহ হহ এই, এইটো সেইটোতো হয় বাৰু। এইটো এইটো ক'ব গলে অ, ক'ব গ'লে তোমাৰ কম ৰেঞ্জত তোমাৰ এনেকুৱা স্পৰ্টছ লুক বাইক দিয়ে ন, সে সেইকাৰণে ভালেই ক'ব নোৱাৰি বেয়া বুলি। যেনেকুৱা
এইটো লং হয়, এইটো লং জাৰ্নি কাৰনে নহয়, লং জাৰ্নি কাৰনে নহয় য়ামহাটো।
অ লং জাৰ্ণি কৰে নহয়। সেইটো ঠিকেই ক'লা। তোমাৰ এনে স্পৰ্ট লোকত আছে তাল শালিকে চলাব লাগে ন সেইকাৰণে। হা তোমাক এনে কি বাইক ভাল লাগে তোমাক বেছিকে ভাল লগা বাইক?
মোৰ তোমাৰ হাৰ্লি ডেভিডছনৰ ভাল লাগে গাড়ী এনে। হাৰ্লি দেভিদচনৰ যি বাইক আছে। তোমাৰ
অ' কি হাইলি দেভি হাইলি দেভিত মনত নাই দেখোন মনলৈ নাই।
এই এইটো দামী গাড়ী হয়, মানে তোমাৰ কোম্পানী এইটো হেৰি কোম্পানী নেকি। তোমাৰ হালি যে বিশ্ববেংকৰ কোম্পানীয়ে হয় তোমাৰ তুমি এই তোমাৰ মাৰ্চিটিছ তোমাৰ বি এম ডব্লিউৰ শ্বৰুমত
অ অ অ অ অ অ হায়ে ভুছা বুলি শুনা পাইছিলোঁ মই হাই অ' বুছা অ' অ'। এইটোতো চুজোকিৰ ৰয়
যি কি হয় ন। হায়াৰ বোছা খালি যে বিশ্ববেংকৰটো কিহৰ নাজানো কিন্তু বিশ্ববেংকৰটো তোমাৰ মাৰ্চিডিছ নে বি এম ডব্লিউ কিবা এনেকুৱা
হয় নেকি অহ
হয় তোমাৰ গুৱাহাটীত এটা লখৰাত আছে তোমাৰ শ্বৰুম তোমাৰ এতিয়া নতুন
হয় নেকি অ লখৰাত আৰু কাৱা চাকিৰো শ্বৰুম খুলিছে নতুনকে গেৰ খুলিছে এটা খানাপাৰাত এটা আহ এটা লখৰাট আৰু তাৰপিছত এই গুৱাহাটীত তিনিটা চাৰিটা মান আছে কাৱা চাকি শ্বৰুম তুমি ভাল পোৱা নে কাৱা চাকি নিঞ্জা জেত এস্ক
নিনজা নিনজা অ নিনজা ভালাগে এইট এইবিলাকতো বহুত দাম বাৰু
অ কম ৰেঞ্জতো আছে তোমাৰ দুই তিনি লাখত
অহ অহ অহ দুই, তিনি লাখত পাবা কিন্তু এইটো ভাল নহ'ব।
ভাল নহব বুলি ক'ব গলে আমাৰ মিদুল ক্লাছ মানুহৰ কাৰণে
বুলটতে আঢ়াই লাখ টকা লয় দেখোন
অ এতিয়া দামটো কমিছ ছে আগত আল আৰু বেছি আছিলে এতিয়া কমিছে অলপ এতিয়া টেক্সটো কম ভাল নহয়। দামটো বাঢ়িছে গাড়ীৰ কিন্তু টেক্স কমোৱাৰ কাৰণে অলপ কমিছে। অহ, আগতো আৰু আছিলে এনে তোমাক বেছিকলে, বেছিকেলে কেনেকুৱা ধৰণৰ বাইক লাগে ভাল লাগে তোমাক এনে আ শালিকী চলোৱা
এ নাই নাই। মই শালি চলা গাড়ীটো ভাল নাপাওঁ। শালি চ চলাই কিনো। এইবিলাক এইটো, এইটো মানে একদম ভাল নালাগে।
হয় নেকি?
নালাগে। মোৰ লগৰ এটা আছিল আৰু আন হল আজি পৰা তোমাৰ দছ বছৰ আগতে লৈছিল। ক'ত দছ বছৰ দশ মান আগতে লইছিলো, অ, মানে, আৰু, আৰু সেই লৈছিল, চলাইছিলো তিনিটা উথাই নোৱাৰি বহুত মানে পেছাৰ পৰে তোমাৰ। তিনিটা উঠিব নোৱাৰি আৰু হালি হালি চলাব লাগে।
অ।
আমাক, হয়, আমাক কলেজত যাওঁতে মানে সেইবিলাক গাড়ীত গৈ ছিলো মানে লগৰ ল'ৰাৰ লগত।
এ বহুতে কিবা বেলেগে লাগে। যেনেকে হাৱাতে থিয়া হৈ আছে যেন লাগে। পিছত পুৰা সিটো আগত একদম হালি যায় নিজে অকলে সি থি মৈ আছে যেন লাগে। সেইকাৰণে ভাল নালাগ
ড়ী চলোৱা
অ মান, এইটো বাইকবোৰ ন লাম্বা মানুহে চলালে মানে ইমান হাল হালা যেন নালাগে। আৰু হাইট কম থকা মানুহে চলালে মানে বেছি হালা যেন লাগে। অ সেইকাৰণে মই ইমান ভাল নাপাও। এইটো তোমাৰ কলা নহয় কাৱাচাকিখন। এইটো ফিৰ হলে আৰ ৱান পায় আৰু মকৌ এনেকুৱা তোমাৰ ধৰা এফ জট আছে, সেইবোৰ ভাল লাগে। মই তো জিক্সাৰ লৈছিলো। জিক্সাৰো মান চিধাকে চলোৱাছ জিছাটো দুটা আছে এটা নেকেট আছে আৰু এটা টো আ চি চি থাকে চোলোৱা সেইটো লৈছিলো মই।
হয়। আমাৰ হয় আমাৰ নৰ্মেলৰ কাৰণে মানে কমৰেট এতিয়া বুলেটটো চলি আছে বহুত চলি আছে বুলেট।
অ বুলেট বহুত চলি আছে কিন্তু তেল খায় বহুত খায় তেল।
কি কৈছা?
পেট্ৰ'ল বহুত খায়।
অ পেট্ৰল মাইলেজ এতিয়া দিয়ে কিন্তু কিজানি মাইলেজ এতিয়া নহয়।
মাইলেজ তোমাৰ স্প্লেণ্ডাৰ এই তোমাৰ স্প্লেণ্ডাৰ হিৰো হডাৰ এইবিলাক আগৰ।
অ' তামাম মাইলেজ দিছিল নহয়।
অহ, সত্তৰ পয়সত্তৰলৈকে দিছিল।
অ' মোৰ বাইকো তোমাৰ মাইলেজ থ্ৰাৰ্টি ফাইভ দিয়ে টু ফ্ৰিফটি চিচি ন বেছি খাই। এই এইকাৰণে মই স্কুটি চলাওঁ বেছিকে। স্কুটি চলালে মানে এশ টকাত। তেল ভৰালে মানে হৈ যায় আৰু হ দুই তিনি দিনৰ কাৰণে।
হয়, তোমাৰ সন্ধাৰ গাড়ী বিলাকৰ মাইলেজ ভাল দিয়েই হন্দা, হিৰো হন্দা।
অ' হিৰো হন্দা, হন্দা সেইবোৰ আৰু অ' ভাল মাইলেজ দিয়ে আৰু তোমাৰ চুজিকিৰ গাড়ীও মাইলেজ ভাল দিয়ে। কাৰ বোৰে মাইলেজ ভাল দিয়ে, কিন্তু তোমাৰ চেফ্‌টি ৰেটিং নাই নহয় চুজুকি গাড়ীবোৰৰ।
বেয়া হৈ থাকে বোলে, গাড়ীৰ এইবিলাক বেয়া হৈ থাকে। এচেণ্ট বিলাক বেয়া হৈ থাকে।
ক'ব গ'লে, ক'ব গ'লে চুজিকিৰ গাড়ীৰ পাৰ্টছৰ দাম নাই আৰু দাম বহুত কম আৰু তুমি য'ত পাই যাবা সেইটো যেনে আৰ ওৱান ফ্ৰাইভৰ হক য়ামাহৰ হওঁক হনডাৰ হওঁক তুমি অৰ্ডাৰ দিব লাগে পাৰ্টছবোৰ, তুমি চুজিকিৰ যিবোৰৰ ডাৰেক্ট চুজিকিৰ ডিলাৰত গ'লে চ'ব পাৰ্টছ পাই যাবা আৰু কমতে পাই যাবা।
আৰু তোমাৰ আপাচিখন কিহৰ চুজোকিৰে ন।
আপাচি আপাচি টিভি এচ হয় তোমাৰ
অ' টি ভি এছৰ আপাচিৰো পাছ বিলাক বৰ হেৰি
অহ' আপাচিৰো পট অ' পতকে পোৱা নাযায়, আপাচিৰ কিন্তু সেইটো গাড়ীতটো ভাল। ভাল লাগে, এতিয়া যোনটো ন নতুনকে আহিছে বি এছ ছিক্স টু তাৰ লুকটো ইমান ভাল নালাগে। আগৰ লুকচটোৱে ভাল লাগে জি অ' যিহেতু আগৰ যি বি এছ ফ'ৰ আছে সেইবোৰ ভাল লাগিছিলে। এতিয়া মানে নতুনকৈ ভাল লগা নাই কিন্তু টি ভি এছৰ এণ্টকটো ভাল বনাইছে গাড়ীটো।
অ' এনট্ৰকটো ভাল বনাইছে এই আপচী আপচি গাড়ীটো মোক ভাল নাপাওঁ, মোৰ ভাল নালাগে ইমান চলাই কিনেও ভাল নালাগে উম। বিজি আছে নহয় মানে পাৰ্চ বিলাক আৰু তোমাৰ এ বেয়া হ'লে ত খানাই হেৰি কৰিব নোৱাৰি, তাক মানে বহুত কিবা আজিকালি আজিকালি তুমাৰ আপডেট দিব লাগে ন কম্পিউাৰ
অ অ অ অ সেইটো মই মই ফাষ্টত শিকা বাইক ক'ব গলে আপচি হয় আপাচি শিকছিলো দাদা দাদাৰ বাইক আছিলে আাপিচি টোৱে শিকিছিলোঁ ফাৰ্ষ্টত মই ভাল লাগিছিলে চলাই
ঠিকে আছে দিয়া পিছ ৰাখিছো আজি ভালে লাগিল।
অ দিয়া দিয়া ঠিক আছে দিয়া অ ধন্যবাদ